অ' নমস্কাৰ। আপোনাক মই কৌটি-কৌটি প্ৰণাম দিছোঁ।
হয়-হয় মই আপোনাৰ ভৰিত ধৰিছো।
অ' আপোনাৰ মই সৰল মস্তকৰ ওপৰত ৰাখি পেলাই আপোনাক সেৱা
শুন-শুন-শুন আমি আমি যত আগত গৈছিলো আগত ততে গৈছিলোঁহে। ত চাব কাৰণে। অহ', এখন এহ এ অ-অ সেইখনত ছাৰে অহ। চাৰে চাৰিটাৰ পৰা আছে।
হয় নেকি?
অ', আৰু দুশ টকা
দুশ।
দুশ।
উম', মই মোৰ মাতাছিল।
এক ছেকেণ্ড ৰ-ৰ, ৰ-ৰ-ৰ, তই চাইছা ন এখন।
অ', আকৌ চাইলম কি আছে।
অহ, তয়ো সন্তিবেদ। থৰি না চাবদিব।
আপুনি আমি আপুনি কাৰ লগত কথা পাতি আছিল ফিল্ম প্ৰেমীৰ লগত আপুনি কথা পাতি আছে কি ফ্ম ফ্ম প্ৰেমী কেতিয়াও আনজন ফিল্ম প্ৰেমীক দুখ নিদিয়ে কেতিয়াও মই কেতিয়াও কাকো একো কাহিনী স্পণ নকৰো
হ'ব হ'ব
মই আপোনাক কিবা কৈছো নেকি কওকচোন আপোনাক মই হেৰিহে পঠাইছো এইটো
আপুনি এতিয়াহে নকয় কিন্তু কামটো তেতিয় কৰিব যোয়
নাই নাই নকৰো নকৰো আপনি আপুনি বিশ্বাস ৰাখক
যোনটো মান এক পাৰচনটো নাই
কালি চাগে নহব
ত হ'ব নেকি চাৰে চাৰিটাৰ পৰা আছে ত তাৰপিছত আৰু এটা চাৰে পাঁচটাত আছে শুন আৰু এটা চাৰে পাঁচাত চছে
এই চাৰে পাঁচটা হলে দেৰি হৈ যাব চাৰে পাঁচটা দুঘণ্টা হ'ল চাৰে পাঁচটা চাৰে ছটা চাৰে সাতটা আঠটা বাজি যাব এ নাই নাই ন
অ আটা বাজিব
চাৰে চাৰিটাৰ পৰাই ঠিক আছে
চাৰে চাৰিটাৰ পৰা আছে দুশ দুশ বিশ টকা
পাই যাব
অ আৰু কিন্তু তোৰ আছে নো আৰু ভাবনা ছাত্ৰ ছাত্ৰী কিতাপ
ছাত্ৰী নাই ছাত্ৰহে আছে
ছাত্ৰী নাই নেকি
নাই ছাতি আপুনি নাজানে নেকি একদিন এৰি হয়
অ দুটাৰে বেলেগ বেলেগকে আছিলে ন অ বুজিছো
সাত এইকাৰে দুই ঘণ্টাটো ম ছাত্ৰী কথাতে গুছি যায় আৰু ত যাব এইটোৱে কথা হ
হ
একেই কথা হব বোলো
কি এগে কথা
আৰু মানে কথাটো মই এইটো কৈছো কি সময়টো একেই হ'ব কবলে গলে
অ সেইটো হয়
অ অকল জল্দি আহিলেই হল
জল্দি এইবাৰ গোদি চাৰে চাৰিটা পৰাহা পচ ছয় ছয়টা মানত
ছয়টাত টো
হা অ ছয়টা মানতো হৈ লব চাগে উম ত চাৰে সাত চাৰে সাতটা বলে চাৰে ছাতটা ঘৰত পাইয়ে যাম। আৰু তাতে আহা আমি য'ত চাব চাৰে ছয়টা তাত আমি ঘৰত পাই যাম
এই ঘৰত চাই আছ তাত নাপামহি এক ঘন্টা একঘন্টা পঞ্চল্লিশ মিনিট ও হয় এঘন্টা পঞ্চল্লিশ মিনিট মানে এঘণ্টা চল্লিশ মিনিট আৰু পাঁচ মিনিট আৰু মাজততো হেৰি থাকে কিব মাজত জে
এই থাকে দে গম পাও
তাত যদি বিশ মিনিট দিয়া মানে দুই ঘণ্টা একদম কটা কাটি দুই ঘণ্টা দুই ঘণ্টাৰ পিছৰ আমি ওলাই আহিম
বলিউড চেনচৈতৰ চাৰে পাঁচটা চাৰে ছয়টা অ মানে আমি সাত তাত পাম
কোনা সাতটাৰ পৰা মই আঠটালৈকে কৰাই দিলো সই গ'ল।
অ পাৰ কিন্তু আপোনাৰ মাক কি কব?
অ অ মাক আকৌ দিব লাগিব নহয়
তাকে তো অ
কোৱাটোটো কৈ দিম পূজাটো হে এতিয়া বুলি এ ইয়াৰ এইটো মানে ইয়াৰ যে এইটো যে এইটো যে এইটো যদি উইয়াত উলিয়াব পাৰো গম পাইছো
নিয়াৰ এককো তুতে এৰ কথা কৈছ
হ এইটো
টো মাতটো অহা নাই
উম
তোৰ মাতটো অহা নাই মাত
এতিয়া ইয়াতে আহিছে নে?
হয় এতিয়া আহিছে
উম মই মানে এয়া কৈ আছো কি এই যোনটো আমি যে কাম তাজে কৰিছো যে মই মানে এইটো কৰিছো কি এইটো যে কাম এটা এইয়া পঢ়ি চাইছা নে উম উম তাৰ পৰা মানে বস্তুটো অ এইটো বস্তুটো পাই বলে এনেই হেৰি এনে এনে এনেকে হেৰি হে বুলি কৈ ইয়াতো কব পাৰি।
কান্দিম, নাপাতে এইটো, দুইদিন মান লাগিব।
অ। এনেই এইটোৰ কাৰণে এপলাই কেনেকে কৰে?
হা হা।
হ'ব হ'ব।
কৈ দিম বাৰু তাতে, কৈ দিম কৈ দিম। অ দেৰিকে কম, হ'ব দে।
মই মিষ্টাৰ লাম্বুক সুধিব লাগিব। তাৰ পৰা মই প‌ইছা পাব আছে। উম। মিষ্টাৰ আমাৰ আমাৰ এনেই পাবলৈ পাম। যদি সি নহব বুলি কয় তেতিয়াহলে আৰু দিগদাৰ আছে।
উম।
আজিতো দছ তাৰিখ।
আপুনি অলপ ওচৰৰত আহকচোন।
মই সোধো আৰু। আপুনি কিবা এটা কৰক, মই
বহুত কম আহি আছে অ।
আপুনি কিবা এটা কৰক ম‌ই সুধো তেতিয়ালৈকে।
অ, মই মই কি কম আৰু। মই, সেই চাই আছিলো। চিৰিয়েল এখন চাই আছিলো। এ অসমীয়া নহয়। বাহিৰাদেশ।
আহ।
উ চাই আছো। অলপ কিবা, এই আমাৰ এ কি কয়, অ অ, এ বাদ দে বাদ দে, বাদ দে বাদ দে বাদ দে।
হম।
অলপ চিয়াঁই দি ছে বাৰু।
অহ।
বস্তু বিলাক খুচৰি খুচৰি ওলোৱা। কিবা কিবি, সেনেকুৱা আৰু।
ভাল লাগে নে?
মোৰ হিচাপত ইমান ভাল লগা নাই।
উম, তেচাইকে আছে।
কি কয়।
উম।
চায়াৰ, কাৰণ অ এৰন্দো গৈ অহা মানে। অ নহয় অকল এটা চাইছিলো অকল এটাই চাইছিলো মই মানে ভাগ ভাগকে থাকে ৰ বহুত কিহত লাগে এটাই চালো সেইখিনে থৈ দিলো মানে কালি ৰাতি চাই আছিলো
অ গম পাইছো ন এই এইখন এইখন যে বহুত চৰ্চাত আহি আছে যে এই আপোনাৰ যে লগত যে হে ৰাতি ৰাতি কথা পাতে
নহয় নহয় নহয় সেই কথা গম পাইছো দে কি কৰিছ তেনেকুৱা নহয়
নতুন মানুহ
নহয় পুৰণা হৈ চাগে এখন মই এই তাত চোৱা নাই আৰু আ তাত চাম ৰ
সেইটোৱে
এ অ নতুন হৈছিল এখন মই এতিয়াহে গম পালো দেখোন নতুন হয়
মই ভাল লগা এদিন চাই চাম আৰু
ঠিক আছে কম লে কম
মই কৈছো
হা
মছ ইফালে ইফালে জনাইছো
অ
কি বাৰ প
উম
আৰু পি তিনটা ন তিনটা‌ ন চ
কি তিনটা
আৰু মানে মই লগত যাম
হে
নহয় কালি কালি চাবলে
উ! উ! উ! চাৰে চাৰিটা হৈছে।
নহয়, মা এই মাহী‌।
মাকৰ তিনিটা কেনেকে?
তই মই আৰু অ' চাৰিটা, অ'।
চাৰিটা কেনেকে? আৰে? দুটা গৰ কি হিল‌ দিকে
অ মানে, বাকীবোৰ নাজায় নেকি?
নাই নাযায় ইিহঁতে
কিয়?
সেই নাযায়, অ' এইক লৈ ল বাৰু এইক কেচ নাই বাৰু, এইক সুধি কিনে যাব লাগিব, যদি কালি যায় তাই। কিন্তু এই এজনী নাযায় গান গাওঁ বুলিতো ক'লে, কিন্তু পিছত যে এই তাক লগ ধৰিব গ'ল। মানে কাম নো মোৰ নিচিনায়ে কৰিছে তাই। মানে মোৰ কিছুমান কাম আছিল তোক কৰিব দিওঁ, সেনকাই তাইও কৰিছে। নিশা কাম। ৰিহা অ'হ, সেইটো কাৰণে তাই সিদিনা ল'ব গ'ল তাত। তাই নাহিল।
বাদ্যয়যন্ত্ৰ এক্সপাৰ্ট, লিখাৰোঁ এক্সপাৰ্ট হয়।
আহ পঢ়াত ভাল তুমি।
ভাল বজাই সি।
গ'ল, এ তাক লগ কৰিব গ'ল তাই সেইকাৰণে নাহে। তাৰ পিছত, অ মোৰ ত পপিনি গা বেয়া হ'ল, আৰু তাই অকলে ঠোৰি না যাব সেইকাৰণে তাইও নগ'ল। এই বাৰু ৰ এইকো দিম, বাবু
মাঘবিহু তিনিটা যাব একেলগে চব।
আমি মিলিকেনে নো তিনিটা হ'ব পাৰোঁ।
এই ভালকে বনাব লাগে ন, প্লেনটো।
দিয়া হ'ব দিয়া
অ।
উম, দে।